হেল্লৌ হেল্লৌ!
আহিলে চোন।
শুনিছ?
অঁ শুনিছোঁ কল আহিছে কৈছোঁ এ আ-
অঁ তোৰ অঁ ভালেই।
অঁ ভাত খালি?
উমঁ খালো তই? অথনিয়ে বাছ উমঁ ময়ো দিনতে খাইছোঁ কি চব্জি খালি?
মই কি খাইছিলোঁ আছিলে দাল- লি আৰু- আৰু কি বনাইছিলোঁ পাহৰিয়ে থাকিলো চোন।
এ হে- আমাৰো কিবা কিবা ভেন্দি দালি আছিলে।
আমাৰ ভেন্দীটো যোৱাকালি আছিলে ৰাতি। অঁ লে অঁ অঁ নাই ক।
ক আৰু ঘৰত কোন - এ এনে আছোঁ বহি আছোঁ। দোকানত বহি আছোঁ।
অঁ দোকানত বহি আছ।
বিজনেছ কৰি আছোঁ।
ওৱা- বিজনেছ কৰি আছ ঘৰৰে নে দোকানখন।
অহ ঘৰৰে। তোমাৰ এ তুমি কি কৰি আছা?
কোনে।
তুমি।
ওম মই।
অঁ-
এনেই বাগৰি আছোঁ।
উমঁ!
আকৌ তহঁতৰ ঘৰৰ মানুহবোৰ -
তুমিতো-তুমিতো কাটিং শিকিছা নহয় তুমি
অঁ এতিয়াও চিলাওঁ এতিয়াও কাপোৰ চিলাওঁ।
অঁ তুমি পাৰিবা দেখোন এইটোৱেই বিজনেচ কৰিব।
পাৰি বাৰু সেইটো কৰি কৰিয়ে থাকো অলৰেডি। আজিও দিছে লগৰী এজনীয়ে কাপোৰ দি থৈ গৈছে পৰহি পানীতোলা সবা আছে যে গাঁৱত।
উম।
তাকে মানে তাইক চিলাই দিব লাগে বোলে আৰু মানুহ এজনীয়ে দিছে চাদৰ মেখেলা চিলাই দিব লাগিব, এতিয়া বহুত গৰম ন চিলাব নোৱাৰি সেইকাৰণে ঠাণ্ডা পৰিব বুলি ৰখি আছো, বতৰটো বেয়া কৰিলে চিলাম ৰাতি চিলাম চাগে অলপ পিছত।
উম, ৰাতি
ৰাতিয়ে চিলাব পাৰি হা?
কৰিব পাৰিম নেকি?
অঁ কিয় নোৱাৰিবি যে
উম
উম।
পাঁচটা ত্ৰিশ, পাঁচটা ত্ৰিশ
আৰু কোৱা।
কি কম, হেৰি কি বুলি কয় আৰু বাকী কলেজ-চলেজ
কলেজ পঢ়ি আছো, ডিগ্ৰীত তুমি-তুমি কৰি আছা
অঁ ময়ো চেম।
অঁ আৰু মই পাৰ্ট টাইমো কৰি আছো এতিয়া
কিহৰ?
আহ কিবা লাইনৰ আহ বেংকৰ পিছত এইটো শিকিলে মানে কৰিব পাৰিম না। এইটো শিকি কমপ্লিট হ'ব আৰু সেইটো সেইটোও কৰিম নি
ইনন্তান শ্বিপ নেকি?
অঁ ইণ্টাৰ্নশিপ তাৰো বিজনেছ কৰিম
অঁ বেংকৰে হয় নেকি?
অঁ বেংকৰ হয় এ চি এচ পি আহ চি এচ পি খুুলি লম এটা।
অঁ মোৰতো ডিজিটেল মাৰ্কেটিং অলপ আগতে বৈছ‌ই ৰখিব দিছিলে, সুধিম কৈছিলে কিহৰ কৰি আছা, কি কথা, মই ন নৰখিলোৱেই গুচি আহিলো হুম
অঁ
কি আছা
আৰু তুমিও কৰিব পাৰা, তুমিটো কম্পিউটাৰ ক্লাছ কৰি আছা। তুমিও তো কৰিব পাৰা তুমিও কম ক্লাছ
অঁ কৰি আছো তো। অঁ মই কম্পিউটাৰ ক্লাছ কৰি আছো বাৰু, পাৰি বাৰু কৰিব চাব লাগিব, আকৌ বাকী আৰু বেলেগ একো বিজনেচ নকৰা হেল্ল'! একো শুনিয়ে পোৱা নাই চোন। হেল্ল'! কি হ'লনো মাত-চাত নাই? আজি দহ-দহ জুলাই দহ জুলাই। অহ' অহ'! হেল্ল'! হেল্ল'! একো শুনিয়ে নাই পোৱাচোন অই। হেল্ল'!